নমস্কাৰ
হয় কি খবৰ, হয় হয় মোৰ ভাল আপোনাৰ।
ভাল বাৰু মোৰ
হয় কি কৰি আছে আপুনি
এয়া আৰু এতিয়া মানে লাহে লাহে শুম বুলি ভাবিছো আৰু
অ' হয় কি বুলি কয় আজি আমি অলপ। এনে কি কয় ভূক্তা আচৰণ বা আচৰণৰ কথা পাতো আৰু নে কি কয়।
বাৰু
কেনেকুৱা ধৰণৰ আচৰণ হ'ব লাগে
হয় হয় মই সেই বিষয়ে বিশেষ মানে মোৰ মই নাজানো বাৰু আপুনি কওকচোন বাৰু আজি আপোনাৰ পৰাই জানিম বুলি ভাবিছোঁ।
মানে মই পঢ়া হিচাপত আৰু মই এটা হেৰিত পঢ়িছিলো
হয়।
বুজিছেনে?
হয় হয় কওকচোন?
তাৰ মতে মানে হৈছে যে ক্ৰেতাৰ যিবোৰ আচৰণ
আহ হয়।
সেইবোৰ হৈছে সাম্ভাবয় গ্ৰাহকৰ মনৰ মাছ
হয়।
বুজি পাইছ নে?
হয় হয় হয় পাইছোঁ বাৰু।
অ মানে এইবোৰৰ সামাজিক আৰু কায়িক আচৰণৰ এক বিশ্লেষণ।
হয়।
বুজি পাইছে?
হয়।
সেনেকুৱা ধৰণৰে কথা আৰু আপুনি এতিয়া চাব গ'লে
বহুত ধৰণৰ আচৰণ থাকে, কাৰ লগত কেনেকুৱা ধৰণৰ আচৰণ কৰিব লাগে?
হয় মানে হয়। বিক্ৰেতা হিচাপে আগকে এটা হিচাপেও বেলেগ বেলেগ আচৰণ হ'ব লাগে। আচলতে নম্ৰ হব লাগে। দুইটাই হ'ব লাগে নম্ৰ, নহয় জানো? অঁ। অ, কেতিয়াবা মানে মানুহৰ আচৰণ দেখিও মানুহৰ বস্তুখিনি পইচা যায়।
হয় মানে আপোনাৰ আচৰণটোৱে মেইন আৰু আচৰণটো আছ চৰণটো বৰটা আপোনাৰ সকলোবোৰ কথা মানে নিৰ্ভৰ কৰিব আৰু আপুনি কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিছে? ব্যৱ হয় অ আপোনাৰ মানে আচৰণৰ ওপৰতে সকলোবোৰ টিকি থাকে।
হয় হয়।
আকৌ তাৰপিছত আকৌ আপুনি আচৰণ কৰিলেই নহয় বজাৰকৰণো কৰিব লাগিব আকৌ বি ইউ কৰিব লাগিব।
হয় হয়, সেয়াই আৰু মানে কি আৰু আচৰণটো ভাল হ'লে এ মানে কাষ্টমাৰো আহিব, তিনিটাও আহিব।
আকৌ আপুনি গম পালেনে নাই কি মই কথাটো ক'লোহে বুজিবা পালেনে নাই?
মই বহুত স্পষ্টকে বাৰু বুজি পোৱা নাই কওকচোন?
মানে বজাৰ কৰণৰ পৰিকল্পনাসমূহ শুনিছে? মানে বজৰকৰণত আমি যিবোৰ পৰিকল্পনা কৰোঁ সেইসমূহ দীঘক কালীন ধাৰণৰ প্ৰস্তুত
হয়।
বুজিছে নে? মানে যিবোৰ আমি বজাৰ কৰণৰ কথা ভাবো সেইবোৰ দীঘল কলিনৰ বাবে আমি কৰো আপুনি সহজভাৱে মই কৈ দিছো আৰু। বুজিছে?
হয়।
আকৌ মানে মানুহে বহুত মানুহে বজাৰ কৰন বিক টো মানে একে বুলিয়ে ভাবে কিন্তু নহয়। মানে বজাৰত মানে বজাৰ কৰণটো হ'ল আপোনাৰ দীৰ্ঘ দীৰ্ঘ দিনৰ বাবে।
দীৰ্ঘ দিনৰ কথা আৰু এইটো আৰু যোনটো বিক্ৰী সেইটো আমি চৰ্ট আৰু উশ্বকালীন আৰু।
পাছ কালীন একদম ছুটি সময় কাৰণে কৰা যায় আৰু সেইটো।
কাৰণে কৰা যায়। বজাকৰণটোতো বহুত ডাঙৰ কাৰন ডাঙৰ সময়ৰ কাৰণে কৰা যায়।
হয় এনে দুটাৰ মাজত মানে অলপ হ'লেও পাৰ্থক্য আছে আৰু।
হয় হয় হয়।
অ।
মানে বজাৰ কৰণে দুটা পৰিৱেশৰ সৃষ্টি কৰে। বুইছে।
কেনেকুৱা ধৰণৰ বাৰু?
এটা হৈছে বজাৰৰ সামগ্ৰিক পৰিৱেশৰ লগত চিনাকি হ'বলৈ চেষ্টা কৰে।
হয়।
বুজিছে নে বজাৰত মানে কি কি বস্তু আহিলে কি কি বস্তু পৰিৱেশত বস্তু বিক্ৰী কৰিলে সেইবোৰ চিনাকি কৰোৱাত সহায় কৰে আৰু তাক পৰিৱৰ্তন কৰিবলৈ মানে ডাটাখিনি দিয়ে আৰু বুজিছে।
হয়।
যিমান খিনি যি আমাক জাননী লাগে এই জাননীখিনি দিয়ে। বজাৰ কৰণৰ জৰিয়তে আৰু।
হয় হয়।
এটা কাৰণ ক'লো আৰু বজাৰৰ কাৰণে কি কৰে আৰু এটা আৰু দ্বিতীয়টো কাৰণ হৈছে মানে যিবিলাক ব্যৱসায়িক প্ৰতি- স্থান আছে, বুজিছেনে?
হয় শুনি আছো বাৰু।
প্ৰতিষ্ঠানবোৰৰ পৰিৱেশ সম্পৰ্কত মানদণ্ড উন্নত
কৰাত সহায় কৰে।
হয় হয়।
গুণগত তথ্য আহৰণ সম্ভৱ কৰাত সহায় কৰে। মানে যিমান যি আপোনাৰ কোনটো বস্তু আনিলে বস্তুটো উন্নত হ'ব কোনটো নানিলে মানে কোনটো বস্তু নোহোৱা কৰিলে বস্তুটো কষ্ট টো কমি যাব বনোৱাত। এই সকলোবোৰ পৰিৱেশ মানে এই বজাৰ কৰণে আমাক বুজাবলৈ চেষ্টা কৰে আৰু।
হয়।
বুজিছেনে?
হয় হয়।
হয় এতিয়া মানে বজাৰ কৰণ কৰিলে একো নহব গম পাইছে নে নাই।
হয়।
আকৌ টোপোলাও কৰিব লাগিব বুজিছা নে টোপোলা মানে কি জানানে
নাই বুজি পোৱা নাই এবাৰ।
মানে কোনো এটা বস্তু আৰু বা দ্ৰব্য সামগ্ৰী বুজিছেনে যিকোনো আপুনি বস্তু এ- টা বনালে সেইসমূহ নষ্ট হৈ নাযাবৰ বাবে
হয়।
বা ভাঙি নাযাবৰ বাবে পাৰ্ত তাৰ নিৰাময় অৰ্থে উৎপাদিত সামগ্ৰীসমূহ শুনিছেনে? উম, আৱৰণিত মাজত ৰখাৰ ব্যৱস্থাকে টোপোলাকৰণ কয়।
হয়।
মানে আপুনি বস্তুটো আৱৰণি পেকেজিং কৰিব লাগি- ব আৰু তাকে টোপোলা কাৰণ ক'ব লাগিব কাৰণ কিয় কওকচোন আপুন- টোপোলা নকৰিলে কি কি হব? আপুনি তাতেত ধূলি যাব অ। এতিয়া আপুনি মোক দুটামান উদাহৰণ দিয়কচোন? টোপোলাৰ মানে টোপোলা কৰা সামগ্ৰী আৰু
বিস্কুটৰ পেকেটটো।
এট নহয় নহয় সেইটো কোৱা নাই মানে পেকেট কৰিবলে ব্যৱহাৰ কৰা সামগ্ৰী।
তিয়া প্ৰথমতে আমাক লাগিব কি মানে এতিয়া আমি পলিথিন বুলিয়ে ক'ব লাগিব পেকেটটো লাগিব।
এই মই আপোনাক কৈ আছো। শুনক? আপুনি এতিয়া দাহ কাগজ ব্যৱহাৰ কৰিব পাৰিব। বাকচবোৰ যোনবোৰ আহে ডাঠ কাগজৰে হয়।
হয়।
তাৰপিছত প্লাষ্টিকৰ বেগবোৰ
হয়।
তাৰপিছত টিনৰ বাকচবোৰ এই আপুনি কেনেকে কি বুলি কয় এতিয়া আপুনি জৰ্দা পান জৰ্দা জৰ্দাৰ টেমাবোৰ দেখা পাইছে, পাণ মচলাৰ সেইবোৰ টিঙৰাত আহে। আৰু যত পানীৰ বটল বোৰ এই এই এইবোৰ মানে টোকোলাকৰণত পৰে আৰু বুজিছা নে।
হয় এইটো যে মিল্ক কনডেঞ্চ মিল্ক হয় নেকি সেইটো।
হয় হয় হয়।
হয় সেইটোও আহে হেনেকে হয়।
আকৌ আপুনি যেতিয়া এইবোৰ বি বস্তু বোৰ বনালে বজাৰ কৰণ কৰিলে ফোলা কৰিলে তাৰ পিছত এতিয়া আপোনাৰ ধৰি লওক বস্তুটো বিক্ৰী নগ'ল বা বস্তুটো বেয়া হৈ গ'ল। সেইটো আপুনি কি বুলি ক'ব জানে?
নাজানো।
সেইটো আপুনি বিপদ শংকা বুলি ক'ব। মানে আপুনি এতিয়া কিমান মানে বস্তুতৰ বিপদ হ'ব পাৰে আৰু বা বিপদ হোৱাৰ সম্ভাৱনা আছে। এইটো আপুনি আগতেই ধৰ ধৰি ল'ব আৰু বুজিছানে?
হয় হয় হয়।
ধই এতিয়া আপুনি ধৰ ধৰি লওক বস্তুটো আহিছে। এতিয়া ৰাস্তাতে আপুনি লৈ যাই আছে এজা এজেগাৰ পৰা এজাগা লৈ।
হয়।
লৈ যাই থাকোতে আপুনি ধৰ চাই লৈছে আৰু যে মোৰ ইমান বিপদ এনেকা আছে মোৰ গাড়ীখন এক্সিডেণ্ট হোৱা ৰাস্তা বেয়া।
হয়।
সেই হিচাপত আপুনি গাড়ীখনত য'ত আপুনি গাড়ীখনত লৈ যায় ধৰ তিনিশ কুইণ্টেল বস্তু। এবাৰত আৰু নৰ্মেল সেইটো আপোনাৰ হেৰি হিচাপ কিন্তু আপুনি এতিয়া ৰাস্তাটো বেয়া কাৰণে আপুনি ধৰ গম পালে যে ইফালে দি মই তিনিশ বস্ত কুইণ্টেলৰ বস্তু নাযায়। পিনে মোৰ লোকচান হব। গাড়ীখন এক্সিডেণ্ট হব পাৰে আপুনি ডেৰশ লৈ গ'ল বিপদ সংখাটো বহন কৰি দিলে আগতেই।
হয়।
হয় সেনেকুৱাকে আপুনি মানে এতিয়া বিপদবোৰ আগতীয়াকে আপুনি চাব লাগিব চাই তাৰ এই শংকাবোধ দূৰ কৰিব লাগিব আৰু বা শংকাবোধ দূৰ কৰিবলৈ কি ব্যৱস্থা বহণ কৰিব পাৰি তাক চাব লাগিব বুইছে তাৰপিছত আকৌ বীমা বীমাও কৰিব লাগিব বস্তুটো যদি বেছি কোৱা বেছি বেছি পৰিমাণৰ হয় এতিয়া আপুনি চাওক বাহিৰত যদি আপুনি ভাৰতৰ বাহিৰত যদি বস্তু পথাব খোজে তেতিয়াহ'লে আপুনি বীমা নকৰাকে কোনো পধ্যেই পঠাব নোৱাৰে সেইটোতো কম্পালচৰি হয় বাধ্যতামূলক বুজিছানে উম মানে এতিয়া আপুনি বীমা নকৰাকে কোনো বস্তুৱে বাহিৰ পঠা পঠাব নোৱাৰে, যদি আপুনি মানে কি আৰু ভাৰতৰ বাহিৰত বস্তু যদি পঠায়
হয় হয় বাৰু বুজি পালোঁ বাৰু আপুনি কোৱাখিনি আজি। ভালে লাগিল শুনি ভালে লাগিছে।
নাই নাই আপুনি শুনক
হয় কওকচোন
আপুনি এতিয়া যে ক'লে মোক আপুনি বস্তুটো বিক্ৰী কৰিম বুলি আপুনি প্ৰথমে বস্তুটোত বনোৱাটো ঠিকে আছে আপুনি এতিয়া
হয়
তুমি টোপোলাকৰণক গুৰুত্ব দিয়ক
হয়
ঠিক আছে টোপোলাকণটো আপুনি বস্তুটো আপোনাৰ কোৱালিটিটো ভালেই মই জানোৱেই খাবলৈ বঢ়িয়া ধুনীয়া আপুনি টোপোনাক টোপোলাকৰণটো ভালকে কৰক অলপ খৰচা কৰক টোপোলা কৰণটোত।
বাৰু চেষ্টা কৰিম বাৰু সেইটো।
হয় তেতিয়াহ'লে টোপোলাকণটো যদি দেখাত ভাল হয় মানুহে এনেই আকৰ্ষণ হব বস্তুটোৰ প্ৰতি। সেইটো এটা আপুনি ব্যৱসায়ত প্ৰথম মানে কি আৰু আপুনি শিক্ষা আৰু যে আপুনি টোপোলাকণটো ভাল কৰক। মানুহক আকৰ্ষণ কৰক টোপোলাৰ জৰিয়তে, টোপোলা কৰণৰ জৰিয়তে।
হয় হয় তাৰপিছত নিয়াৰ পিছত এবাৰ মানুহে ব্যৱহাৰ কৰাৰ পিছত গম পাই যাব হয় হয়।
চাই মানে মানুহে কিনক যাতে, তাৰ পিছত বস্তুটো হোৱাৰ পিছত আৰু মানুহে টোপোলা নাচায় আৰু আপোনাক তেজটো পোৱাৰ পিছত এবাৰ, হয় আপুনি ইমান মান, হয় আপুনি ইমান মানদণ্ড সম্পন্নকৰণৰ বাবে
হয়।
মানদণ্ডকৰণ কৰি কাৰণে বনাই বস্তুটো, প্ৰটিক বস্তুৰে পুৰা হিচাপ মানদণ্ড আপুনি জুখি জুখি দিয়ে দি বনাই। সেই হিচাপততো আৰু ভালেই হ'ব, আৰু আপুনি একদমো সকলো অৰ্গেনিক বস্তু ব্যৱহাৰ কৰে।
হয় হয়।
হয়। সেয়া হ'ব আপুনি যেতিয়া বনাব তেতিয়া মোক খবৰ দিব, মই যাই আপোনাক কামখিনি কৰি দিম।
বাৰু।
হয় ঠিক আছে ধন্যবাদ এৰিছোঁ।
হয়।